আম হৈছেনে?
একদম ধুনু ধুনুকৈ আহিছে। হা।
অ দে বোলো অ কালি কেইটাত যাবি বিদ্যালয়। মহাবিদ্যালয় হে আহ। মানে আমাৰ আমাৰ ইতিহাসৰ আমাৰ। ইতিহাসৰ ক্লাছ মানে হেৰিটো জেইতা নম্বৰ আছে সেইতা নম্বৰে পৰীক্ষা। আৰু তেতিয়ানোন শেষে হব এটা দহ। পাই দুটাক লাগিল।
অ সোনকালকে যাম দে কি ভাব।
দে কি বুলি কয় সৌন্দৰ্য ক্লাটো কৰিম দে পাম দে সেইটো মাজতে মানে হেই আছে কি বুলি কয়। আজি যোনটো আমাৰ মানে দ্বিতীয়খন বিদ্যালয় শিকাইছেতাৰে শ্ৰেণীটো আছে। সৌন্দৰ্যৰ বিষয়ক।
আহ হ'ব দে।
অ দে একেবাৰে সেইটোক সেইটো সেইটো শ্ৰেণী কৰাকে যাম দে নহ'লেবা।
আহ হ'ব দে।
শ্ৰেণীটো।
অ কেইটা বজাত আছে?
হেৰিৰ পৰা আছে ৰ ৰ কেইটাৰ পৰা বা আছে।
অ
বাৰটাৰ বাৰ পৰা থাকা বুলি দেখিলোঁ নেকি মই অ নহয় নহয় চাৰে ঘৰত চাৰে ঘৰত বাৰটাৰ পৰা বাৰটা বিছক লৈকে চাগে
অ হ' ব দে হ'ব এতিয়া হলেই তোৰ এঘাৰটা মানত যাম এঘাৰটা মানত যাম আৰু
অ
অ হব দে
কালি হেঁতও মানে পৰীক্ষা দিব আমাৰ লগত
কোন অ নাজানো নাজানো নাজানো। নাজানো নাজানো নাজানো
ন উদ কিয়া
এই মই নুসুধো যা সুধিলে এতিান আৰু মোক প্ৰশ্ন উত্তৰ খোজিবা আহিব কিবা কিবি যানো উ তোম
মোক কাৰণ মোক লাগাত টাইমত মে মোক এখন কিতাপো দিয়া নাই অলপমানানো সহায় কৰা নাই।
মায়টো মোক এ এইটো কথা কলে মায় তো মোক গালিয়ে দিব কব এ চাৰি স কি কয় ঘৰৰ এইটো দ্বিতীয় সদস্যটো মোক কালিয়ে দিব।
পাতই ইব নো পাই আহিলি মুখতে মানা কৰবি চোন।
মই নৰো জান নে এই চত এ শুন শুন শুন এনেই নাহে যিন কিবা লাগাত তাইম হব চন তেতিয়ানহে মানে
সেইকাৰণে তই মানা কৰিবি।
আ মোক সিহঁতৰ হ সেইত মাতব ঘৰত মাতব যিতিন কিবা শিকাই দিবা লগা হব ফুলৰ বা কিবা কিবি সেনকেতিতনে মানবোৰ
মানে চবে মানে ইউজ কৰে চবে মানে মুখে কৰে আৰু তোৰ
অ সেনকে নকবি আ মই কৰা নাই তোক।
এই সেইটো কথা কোৱা নাই। মই মই মই কি কছো জানানে? মই তোৰ বা আমাৰ সেইগিলাক কথা কোৱা নাই আমাৰ শলগ সংগগিলাৰ কথা কোৱা নাই মানে আমাৰ এইগিলাৰ কথা কৈছো ঘৰৰ মানুহ গিলা সি গিলা উম পুছা?
অ বুচ দে। হেল্ল' অ এইবাৰৰ আপ্পাই তোক যদি মানে ঘৰতো মাতি লৈ যায় কুছা তোক যদি এইবাৰ বা ঘৰতো মা লৈ যায় তই নৰো বুলি কবি।
অ সেইটো সেইটোতো মই নৰো বুল আম ৰ।
অলপ মানা কৰাটো শেষ বুজছা নে পিছক লাগি বহুত দিগদাৰ হব তোৰে দিগদাৰ হব।
সেইটো আহ হ
হ হেৰি হেল্ল'
হ ব কওঁ কওঁ হা
হেৰি কৰো দে সবিলাক সোমবাৰ সোমবাৰ মংগলবাৰ আমাৰ বা দুতীয়া খান বিদ্য়ালয় কেটাৰ পৰা ব বন্ধ ধৰিব? সপ্তাহ
আহ অ'হে, অ' হে, অ' হে পোন্ধৰ দিন নিব পোন্ধৰ দিন সেই হব আমাৰ শ্ৰেণী হ'ব। আৰু পনে পোন্ধৰ দিন আমাৰ এ পাঠদান হব মহাবিদ্যয়ালয়ত।
পোন্ধৰ আৰু পোন্ধৰ দিন হবয়ে?
অ হ'ব আৰু সেই পাঠদানটোত এ যিগিলাক মানে সেই আছে জি জিলা হিয়াই সে হাত গিলে নিকাই কোনোবা বেলেগে শিকাব আৰু সেইটো যা বছৰো আ হৈছিল।
এই তেতিয়া মিলি যাম দে।
যাম যাম যাম কিয় নাজাম। সেইটো মানে নতুন নতুনকে ধৰিলো, এ মানে কি যায় নতুন নতুনকে মানে, এই এই যিগিলা এইটো কাম কৰব, সদস্য যিগিলা- এইটো কাম কৰিব হাহল গিলাক সেই কৰিব। মানে সেই দিব আৰু তই দি যাই।
অ অ অ অ।
দিব।
অ' পইচা।
তাত পইচা নহয় পইচা নহয় পইচা নহয়। তোৰ সেই তোক কি বুলি কয়? তই মই অসমীয়াত কৈ মই অসমীয়াত কৈ যাও, তই ইংলিছত ভাবি। ইংৰাজীত ভাবিছা?
অ দে।
অঁ। ত প ত ত ৰা।
কি? ত দৈন্ত ত আৰু ৰ। তাৰপিছত।
ত ৰ হচৈ।
প, ৰ, হুচই।
ব নহয়, ত ত দণ্ডিয়া ত দণ্ডিয়া ত। থ, তাৰে দন্ত্য থ। ৰ।
অহ।
অ 'ত' 'ৰ' ই।
অহ।
'ন' দন্ত্যিয় ন।
অ অ অ উচিদে উচিত উচ দে।
অ অ সেই য ব সেই। আমাৰ কষ্ট।
বুজি আছ দে বুজি আছ দে।
আটচ্ছা।
সেয়ে কৰব, হব দে চাম দে।
দে আমিও চাম।
মই সেই, দিম বুলি ভাবিছো নেকি নখত যি লগাই।
নখত অ আহ নকলি নখ আনিম বুলি ভাবিছ
আহ্
অ শুনু আজি মই বেগ এটাহে কৰিছো সেইটো ন সেইটো অহা নাই যোগাযোগতটো ভাল খোৱা নাই অ অত মানে বাজি বাজি আহিছে আছে এ অ আছে আইছে আইছে আহ হলে এ মই আজি বেক এখাত মহাবিদ্যয়ালয়ত নিবাৰ কাৰণে তোৰ সেই কৈছো অ আজি গুলপ পিয় সেই আছে আৰু তাতে দিছো
অ আহ।
অ।
হেলা কৰিছা কিমান লৈছে দাম
বেছি দামত দিয়া নাই কেইদিনমান চলিবৰ কাৰনে বেছি দামত দিয়া নাই বোলো কেইদিনমান চলিব কাৰণেহে লাগে আঢ়েশ আঢ়েশ
অ ঠিকে আছে টো বোলো
আ
অ
উম কওঁ কিবা
এইবাৰ তোৰ পিছত মই কৰিম দেই
অ হ'ব দে অ তাৰে আগত সেই তাৰ আগত তই পাঁচ মিনিট এটা ৰখি দিবিনে
হব দে
আ
ৰখিম দে মোক মোক ঠিক দি দিবি ৰিতাৰ্ণ কৰিব লাগে
অ' হব দে হব হব দেই
উম একো কথাই নাই কবাক লাগি
হয় দেই একো কথাই নাই কবাক লাগি কিন্তু কথা পাতিব লাগিব অ শুন না অ নাই নাই নাই তোমাৰতোক ডাইৰেক্ট যোগাযোগ কৰি কিনে কম দে
অ হ'ব দে মনত ৰাখি থৈ দিবি পিছত আৰু পাহৰি যাবি তই
অ অ অ অ হ'ব দে
অ লিখি থৈ দিয়া একবাৰে
নাই নাই নাই আছে আছে দে আছে দে এইগিলা বস্তু
এনেই কিহৰ ওপৰত
এই আমি যিটো হেৰী কৰিছো তাৰে ওপৰতে
আমি যিটো
আমি যোগাযোগ কৰি কৰাৰ ওপৰতৰ
অ আ
এৰা আগত দহ মিনিট হৈ গৈছে কবাই নোৱাৰো ন দুইতাই
তাকে টো
অ দহ মিনিট ত্ৰিছ সেই হৈছিল হলে আৰু আমাৰ দেখা দেখা পাই কিনে আৰু তোক কৈছো
ঠিকে আছে চাই থাকিবি মাজে মাজে ময়ো চাই থাকিম তই চাই থাকি হেৰি এই মোৰ তোক কথা ক'ব লগা আছে ৰ হেৰি কৰিম তই মোক মানে উপায় এটা দিবি আৰু
অ দে হ'ব দে।
অ মই ডাইৰেক্ট যোগাযোগত কৰিম কম দে তোক।
মোৰ সখীটোৱে উপায় বিচাৰিছে মই কে নিদিম এ।
মোৰ কালি জন্মদিন ন কি দিবি এ।
কাৰ। অ মই যে মই আজি গাইৰি। মই আজি মই আজি ভাইটিক শুধিছিলো নাজানো বুলি কৈছি।
এ সেনেকা এ হ'ব দে আকৌ নহয় দে কিবা এটা। মানে ছোৱালীৰে কিবা এটা বস্তু চাই কিনে দিম দে ভাল কে।
এ সেই আমি যোনখনত গা গাৰি লৈছিলো। এ তাতে চাব লাগিব দে কিবা এটা। আমাৰ কালি দুই নম্বৰ মান মহাবিদ্যয়ালয়ও আছে। এ!
ই আচল।
এ তো!
ইছি দেই কালি কতি কৰিবা লাগিল নেকি?
এই নকৰো নকৰো নকৰো।
নহ'লে বা কি কৰ।
এ মই মোৰ সেই খা এই মই মোৰ বাহন খান। মোৰ বাহন। খান আৰু মোৰ বেগতটো তহতৰ ঘৰত থৈ কিনে বাহিৰে বাহিৰে যাম।
আহ হ'ব দে।
উম।
হব দোইদানে এই। কিজি মানে তাই হেৰি কৰিম দে কম দে তাইক।
অ হ'ব দে আৰু শুন আমাৰ আমাৰ। আৰু পৰীক্ষা।
অ আপি আপি হচি হচি হচ হুচি।
অ দে দে।